হেল্ল' শুনি আছ? এ গৰম এনেই ব আছো এতিয়া ফেন চেন বনাব লে আছিলো
কিছু মানুহে জাল পাতি আছে যে এনেকে ইমান ডাঙৰ ডাঙৰ মাছ অ ধেৰ মাছ এতিয়া ওলাইছে। চাই ভাল লাগিছে।
অ এইখিনি চিজনত হয় দে তহতৰ সেইপিনে বহুত মাছ ওলাই ন?
এ আমাৰ ঘৰৰ পৰা অকমান আহিলে পথাৰখন বেছি দূৰ নহয় নহয়
অ মই বোলো বহুত দূৰ বেছি দূৰ নহয় যদি অ অকলে গৈছ নে ল'ৰাটো গৈছে?
নাই তাৰ অনা নাই থৈ আহিছো
ভালে কৈছ দে ল আন্ধা হৈছে যে এতিয়া অকলে যাব ল'ৰা ছোৱালীক নিনি বি আও।
তাক অনা নাই থৈ আহিছো
অ তাৰ পা কি?
অ এইকেইদিন যোৱা নাই এ বেমাৰ আজাৰ বিলাক হৈ আছে যে ভয় লাগিলে যাবলৈ হয়।
আহ কি কি শিকাইছে?
ফেচিয়েল টো শিকাইছে মানে কি এতিয়া মানে হাতৰ মোচনটোহে শিকাইছে প্ৰেক্টিচ তাৰিছত এইকেইদিন নাযাও যে তাই ম ঘৰতে কৰি থাকিব দিছে মানে এক্সপাৰ্ট হৈ যাব দিছে আৰু। তাৰ পিছতে অ যেতিয়া মানে হাতৰ মোচন টো ভালকে আহে আহি যাব তেতিয়া তাই প্ৰদাক লৈ পেলাই শিকাব আৰু।
আহ অ ভালেই হ'ব দে অ। তাকেতো নামিও কৰাব পাৰিম দে, এতিয়া প্ৰেক্টিছ কৰিব পাৰিবি আমাৰ ওপৰতে।
উম কিন্তু সেই বস্তু বিলাকৰ একে দাম যি এতিয়া সানিবলৈ পৰা নাই উম বহুত দাম এতিয়া মই দুটামান বস্তু অৰ্ডাৰ কৰিছো চাৰি হাজাৰ। তাকো ডাঙৰ ডাঙৰ কেইটাও কৰা নাই একে মিডিয়াম চাইজ কেইটা কৰিছো আও।
আহ এতিয়া স্মলকটাই কৈ কোৱাই ভাল হৈছে দে কাৰণ আকৌ বেয়া হৈ যাব ডাঙৰ খিনি শুন পিছত এতিয়া ঠিকে আছে সেইখিনিয়ে ভালকে তই পাৰা হৈ গলে তেতিয়া ডাঙৰ খিনি কৰি ল'বি আও।
অ তেতিয়া ডাঙৰ খিনি মই মানে কি তাই কৈছ যে, গুৱাহাটী ফেঞ্চি বজাৰ যে
আহ আহ।
আনিবগৈ দিছে তাত বোলে অ হলছেল ৰেটত পায় বোলে বস্তু বস্তুবিলাক হয় কম দামতে আৰু কিবা এটা মানে অফাৰো দি দিয়ে।
অ সেইবিলাক ঠাইত আকৌ ভাল ভাল অফাৰ পায় আকৌ ডাঙৰ ডাঙৰ চিটি বিলাকত ডাঙৰ ডাঙৰ দোকান বিলাকত আমাৰ এইবিলাকৰ সৰু সুৰা দোকান ন সিহঁতি দাম ল'বই বহুত বস্তু।
আৰু তাৰ পৰা সেইটো কাৰণে আনিবগৈ দিছে তাই।
অ ফেচিয়েলটো মেইন হয় আকৌ গম পালি। মানে মানুহে বহুত
অ ফেচিয়াল তাৰপিছত মেনিও, পেডিকিউৰ যে ভ হাত চাফা কৰা যে।
অ অ হেইকেইটা শিকিছে। অ দে এজনী আমাৰ এক্সপাৰ্ট হলেও চ
নাই এতিয়া এক্সপাৰ্ট এজনী হলে নহব, মইনাক মোক লাগিব তাইক মই এতিয়া এজনীয়ে নোৱাৰি নহয় হয়। মানে যদি মানে মেকাপ টো যদি মই ভালকে কৰ'বাত বিয়াই চিয়াই কোনোবাই মাতিলে যদি যাওঁ, তেতিয়া মানে দুজনী লাগিবই।
অ তেতিয়া আকৌ তাই নিবি আকৌ তাইক
অ নি নিব লাগিব তাৰপিছত তাইও কিবা এটা মানে যদি চাদৰ মেখেলা যোগে পিন্ধাবলৈ কৰিবলৈ পাৰিলেও মানে
অ তাইক শিকাই দিবি তই শিকিল। অ। শিকি ল কি তাৰ পৰা কিছুমান মানে সহায় কৰি দিয়া সেইখিনি এইটো এনেকে এনে কৈ মেলি তাইক শিকাই লবি আও এতিয়া তাইয়ো এনেহে থাকে যাব তোৰ লগতে, দুজনণীয়ে গ'লে ভালেই হ'ব বাই ভনী।
উম সেইটো কাৰণে।
উম উম তাই কাক ল যায় ভুচাজনিয়ে
তাইৰ মাক মাকহে তাইৰ লগৰ
আহ মায়েক আছে। মাকে পাইছে যেতিয়া আহ তেনেকে আমাৰ মইনাক দ একো নহলে তাই পাৰি পাৰিব ফে অকমান শিকাই দিলে। ভালে হৈছে দে মেদিনং ক পেডিক টোৱে
এতিয়া আমি তেনেকে বাৰ যাও বুলি ভাবিলে আগতে ৱা হেৰিয়লৈ যাব লাগে হয় নগাঁওলে যাব লাগে। বাৰ বুজিয়া বা নগা- অ' বাৰ বুজিয়াল কলৈ
অ'। এতিয়া আমাৰ সেইখিনিতে বহুত মানুহ পাবি দে। অ' সেয়া
তাকে, ভালকে পাৰি লওঁ অ' হয়।
পাৰিবি দে। নিজৰ মনটোত একদম লগত কথা আৰু। ছ- বুইছা? একো নোৱাৰা কাম একো নাই পৃথিৱীত। তহঁতে ইমান আজিকালি কিছুমানে একোৱে পঢ়া-শুনা নকৰে। কিন্তু এই বিলাকত এক্সপাৰ্ট বনি আছে, গম পালি? মানে মানুহত মেইন হেৰি লাগে, কিবাকে মানে কৰিব পাৰিমে মই। সেই টো মানে ইচ্ছা শক্তিটো হ'লেই হ'ল।
উম, এতিয়া মানে অ'- এতিয়া মানে খালি পইছা- পইছা হ'ব লাগিব। হ বুজা নাই। বস্তুসোপা যি দাম
বহুত দাম বস্তু বিলাক। পইচাই কৰাখিনি এটা কাম এনেকে উলিয়াই ল'। এফালৰ পৰা পইচা আহি থাকিব। কিনি থাকিবি কিয়টো
উম - উম। আকৌ ভাল মোবাইল এটা দৰকাৰ হ ব। ভাল মোবাইল নহ'লে মানে আজিকালি অনলাই- মানে যি কোনো বস্তু ছচিয়েল মিডিয়াতহে দিলেহে হে পপুলাৰটো বেছি হয়, গম পালি?
অ' সেইটোৱেটো। প্ৰেক্টিছ কৰি ল'চোন উম লৈ লবি মোবাইল এটা, কৈ পেলাই। ঘৰত। দিবই দে। শিকিব কাৰণেও পইচা দিছে যেতিয়া।
বস্তুসোপা প্ৰথমে কিনি লওঁ। তাৰ পিছতে মোবাইল এটা লোৱা ধান্দা কৰিম আও।
অ' - অ'। কৰিবি দে। তেতিয়া মানে হেৰি ইয়াটো দিব পাৰিবি, ছচিয়েল মডিয়া চবতে দিব পাৰিবি তে তিয়া। প্ৰথমে জানি ল'। তেতিয়া দিলে ভাল আৰু। তেতিয়া অ' মানে আমি যা তেতিয়া, আহি গলে তেতিয়া কৰি দিব পাৰিবি। এতিয়া- এতিয়াই ছচিয়েল মিডিয়াত যেতিয়া আহিলে ন'। মই শিকিয়ে আছোঁ। তুমি ন বুলি কব বেয়া লাগিব নহয়। সেইকাৰণে প্ৰথমে শিকি লোৱা পাইছই দে, মই যি দেখিছোঁ নহয়।
অ' পাৰিছোঁৱে। এতিয়া মই ঘৰত কৰি থাকিলে, আহি যাব। যদি আকৌ নক কৰাকে থাকি যাওঁ মানে, অ'- তেতিয়া মানে আকৌ পাহৰি যাম আও।
অ'।
অ' সেইটো কাৰণে মই মানে ধুমা-ধুম বস্তুখিনি দামেই লওঁক লাগিলে হয়, এ যিখিনি মেকআপৰ ব স্তু সেইখিনি মানে আনি লৈছোঁ অলপমান কম। একে গোটেইখিনিও হোৱা নাই মানে আনা। যিখিনি মানে ইম্পৰ্টেন্ট, সেইখিনি আনি লৈছোঁ। তেতিয়া মই তাইৰ মুখতে কৰি থাকিলে
অ' তাৰ পৰা মায়াৰ মুখতো কৰি দিবি কেতিয়াবা।
উম।
হয় নে নহয়? এনেহে থাকে। অকণ ভাল দেখা হৈ যাব, তেতিয়াই বুজি পাবি আও। সেনেকুৱা বয়সীয়াল মানুহক ভাল কৰি দিব পাৰিলে, তেতিয়া পাৰফেক তাৰ মানে। গম পালি? তই যিকোনো এটা কাম তই লগন দি কৰিবি নহয়, পাৰিবিয়ে পাৰিবি, গম পালি ন'?
অ' সেইটোৱে। তাইয়ো মোক সেইটোৱে কৈছে, পাৰিম বুলি মানে পাৰিমেই মই সেনেকে মানে তাই মোক কৈছে। মই মানে এনেকে থাকি মই পাৰিম জানোঁ? এনেকে থা কো যে। তাৰপিছত কৈছে, কিয়? অ', তাই কৈছে অ' তাইও মোক কৈছে নিজৰ ওপৰত থাকিব লাগিব হেৰিটো।
এইবিলাক টলেণ্টেন ছোৱালী হয় এইবিলাক শব্দ শুনি কিন্তু বেয়া পায় মুজি পালো সেনেকুৱা ছোৱালী মানে ভালকে শিকাব দিয়ে আৰু মানে। আমাৰ মানে সেইটো কাৰণেতো আমি আগবাঢ়িব নোৱাৰিলো আমাৰ এটাও পোৱালি নাপালে চবে পায়ম জানো হব জানো পায়ম সেই শব্দটো মানে আহ আহিলে এতিয়া আমাৰ ইহঁতি মানে। সেইবিলাক শব্দ শুনি বেয়া পায় মানে গম পালি নে? সিহঁতি মান তহঁতে কৰি দেখাইছো নলত সেইকাৰণে মানে সিহঁতি শুনিলে তহ চব বোলে, তোমালোকৰ বোলে, চবেই তেনেকুৱাই বুলি কয়। হ'ব জানো, পাৰিম জানো, এনেকে থাকোতে বোলে যায়। গতিকে তোমালোকে কিয় নোৱাৰিবা পাৰিমেই বুলি ভাবি ল'ব লাগিব যিকোনো এটা তেতিয়াহে পাৰিবা সেনেকে বুজাই থাকে মোক এই আমাৰ তাৰ পছত পও আমাৰ ভাইটও তাইম হেই মানে ঢিলা ঢালা পাইমেই বুলি একদম মইটো কৰিমেই বুলি যদি কৰিলা হয়। চাকৰিটোৰ ক্ষেত্ৰতো ধৰি লওক আজি চাকৰিতটো হৈ গ'ল হ মানে তটা হ'ব জানো হেৰি হ'ব জানো? এনেকে কিবা খিনি ক'তনো হ'ব? এই শব্দবিলাক আনিবই নালাগে প্ৰথমে নিজে কৰি হৈ চেষ্টা কৰিব লাগে।
আগতে হে দৰ্জী টো পাওঁতেও মই উম। লোকৰ কাপোৰ এটা চিলাব দিলে মই নোৱাৰিম ভয় কৰো ভয় কৰি থাকো কৰ'বাত বেয়া কৰিম এনেকুৱা এতিয়া ভাবিছো বেয়া হলেও হক লাগিলে কৰিমেই।
অঁ, কয়িবি এইফালে। এদিন, এদিন কওৱা পা ৰুমটো কোনোবাই গালি দিব এইটো বেয়া কৰিলে তই পিছত মানে তই বেছি ভালহে কৰি দেখোঁৱাব পাৰিবি। কত বান্ধলি বেলেগে বেয়া কব বুলিয়ে মানে ভয় নাখাবি বেলেগে বেয়া কৰা সমালোচনা কৰা শুনি শুনি যোনে শুনিব যোনে শুনিব পাৰে সিহঁত। ত আগুৱাই যায় গম পালি। সেইকাৰণে মানে ভয় কৰিব নালাগে এতিয়া। আমাৰ খোৱা ছোৱালী হতে কাপোৰ চিলাই হয় সিহ ত ইমান ধুনীয়া ব্লাউজ ওলাও তাইন এতিয়া উম আমাৰ নিচিনা তাইও হ'য়নে, নহয়, কিন্তু তাই হাই - ফাই পঢ়িছে, কিবা কৰিছে। আমাৰ নিচিনাই ধৰি লোৱা গাঁৱতে জন্ম হোৱা গাঁৱে একে খাইছো একে বৈছো একে আ ত তথাপি তুচোন তাই হে একদম এক্সপাৰ্ট এতিয়া ইমান কাপোৰ ব্লাউজ পাই থাকে চিলোৱাত। টকা এটা এটপাই তান তাই সাহস কৰিলে ন আমি নকৰিলে যে তাই এতিয়াও সাহসী আছে যিকোনো এটা আল্টিমেট বুলি মানে তাই একদম হেই কৰি থাকে। ভৎকি যায়।
আমি মানে ভয় কৰি থাকোতে আমাৰ মানে গৈছে।
অ ভয় কৰি কৰি থাকো যে আমি।
হম
ভয় নকৰিবি কেতিয়াও এবাৰ তই বুজি পালি নহয়। একদম আগুৱাই যাবি মানে পিছুৱই নাচাবি এতিয়া মানে পিছলৈও নাচাবিে গম পালি।
পিছে মই কেনেকে পাও মই সেইটো কাৰণে ধুমান ধুম বস্তু খিনি মানে আনি লওঁ। তেতিয়া মানে মই সোনকালে মানে শিকো পাও মানে হয় তেনেকুৱা লাগি আছে আৰু ইমান টকা দি শিকিছো পোৱালি গৈছো। এতিয়া যদি পিছলৈ হেৰি কৰো এইটো নহ'ব, হেৰি হ'ব নহয় হ'য়।
অ সেই
উম ইমান কষ্ট হৈছে গোতেই ঘৰ অ। টেই ঘৰৰ কাম - বন কৰি পাৰিছে পাৰিনিয়ে।
অঁ, কাম কৰি ল'ৰা -ছোৱালী এৰি থৈ যোৱা, তাক ইমান ডাঙৰ কথা, টেনচন তাত গৈ পেলাই পোৱালি এৰি থৈ আহিছো উ।
ভাল ছোৱালীজনীও, শিকোৱা ছোৱালীজনীও মোৰ ভাল কাৰণেহে দিয়া তাইও বহুত খিনি চাৰ্পট কৰি আছা। তুমি পাৰিবই লাগিব, পাৰিবাই এনেকোৱা নিচিনা মানে।
অ স তেনেকেই ভাবি লে
উম তাই তেনেকে কয়। তুমি পাৰিবাই কিয় নোৱাৰিবা বেলেগে পাই তুমি কিয় নোৱাৰিবা এনেকুৱা নিচিনা।
অ পাইছই দে সেইকাৰণে পাৰিম বুলিয়ে ভাবি লবি মই
উম সেইটো সেইদিনা খন চুলি ডিজাইন এটা কৰিছিলো যে মই পাইছো। অঁ মাকহে ফূৰ্তি লাগিছে। পাৰিছা দিয়া, নিশিকোৱাকে পাৰিছা, এনেকে কৈছে। ভালকে তাৰমানানে সেইহটো মোক ভালকে শিকোৱাই নাছিলে মই নি যে মানে মনে হেৰি কৰি ধুনিয়াকে কৰি দিলো যে।
অঁ এইবিলাকে উম কিছ ভাল মানুহ মানে সেইবিলাখন বেলেগৰ ভাল দেখিলেও ভাল পায় হয়
অ সেইটোৱে ম আকৌ হব দে ন?
অ হ'ব
হেল্ল' অ হ'ব দে অ